গৰম বন্ধৰ ওপৰত কথা পাতো দিয়া। তে মই, প্ৰথম সুধিব বিচাৰিছো, তোৰ গৰম বন্ধত কি কৰা।
গৰমৰ বন্ধত মই প্ৰথমতে কলেজৰ, শিক্ষক-শিক্ষয়িত্ৰী দিয়া হোমৱৰ্ক খিনি সম্পূৰ্ণ কৰিব চেষ্টা কৰো, তাৰপাছত ধৰক যিবোৰ বস্তুত বিশেষকৈ মোৰ ৰাপ আছে, যেনে ধৰা তোমাৰ চি চিত্ৰাংকন। কৰা, গান গোৱা, তেনেকুৱা ধৰণৰ কাম বোৰ বেছি কৰা হয় গৰম বন্ধত।
উম, তুমি কি কৰা গৰমৰ বন্ধ
মই ক'ব গ'লে, মই বেছিভাগ। গৰম বন্ধত ফূৰ্তি-ধেমালিয়ে কৰো, এনেই হোমৱৰ্কৰ কথা যদি তুমি ক'লা হোমৱৰ্কটো মানে মই কৰো, কিন্তু কেতিয়াও সম্পূৰ্ণ নহয়। এনে কি মানে, গৰম এতিয়া, গৰম বন্ধ বছৰত এবাৰেই আহে। এতিয়া সেই গৰমৰ সময়ত মানে, হোমৱৰ্ক কৰিব মানে ইচ্ছা নাযায়। কিন্তু কৰাটো বেয়া নহয়, মানে কৰিব লাগে, কিন্তু কি বা মোৰ মনটো নাযায়ে হোমৱৰ্ক কৰাত, বেছিভাগ ফূৰ্তি-ধেমালিতে যায়। এনেই, তুমি গৰম বন্ধত এনে ক'বাত এই যোৱানে?
গৰমৰ বন্ধত অ', মই গাঁৱলৈ যাওঁ। গাঁৱত তোমাৰ আইতা-ককা, আছে ভাই-ভন্টী আছে, তেওঁলোকৰ লগত ফূৰ্তি কৰিব সময় পাও। অকনমান, কাৰণ বছৰটোৰ বেছিভাগ সময়তো গুৱা, চহৰতে থকা হয়। ত' এটাই সময় পাও, সেইখিনি সময়তে গাঁৱৰ মানুহখিনিৰ লগত আৰু কথ কটাই কিনে ভাল পাওঁ, গাঁৱৰ পৰিৱেশ গাঁৱৰ পৰিৱেশটো, ধুনীয়া হয়। প্ৰাকী, প্ৰকৃতি বেছি আছেতো তাতে, সেইকাৰণে, গাঁৱতে আৰু যোৱা হয়।
তুমি গৰমৰ বন্ধত, ক'ৰবাত যোৱা নে?
মইহে ক'ব গ'লে, গাঁওঁতহে যাওঁ, আৰু তোমাৰ উত্তৰটো মোৰ বৰ ভাল লাগিল, এই প্ৰকৃতিৰ কথাটো বৰ এটা মানে, তুমি ভাল কথা ক'লা, সেইটো এটা গাঁৱত যোৱাৰ এটা, এ কি কয়, এটা বহুত ভাল কাৰণ ক'লা। কাৰণ আমি, চহৰত জানাই, গাড়ী-মটৰ, ধুল, আৰু ইয়াতে গৰম। এ গৰমটো অলপ বেছিয়ে গৰম পৰে, গৰম সেইটো মানে, গৰম এটা বন্ধত এতে চহৰতো মইয়ে কি কয় নাযাওঁয়ে, ক'ৰবাত বেলেগৰ চহৰৰ, নিজৰ চহৰতো মই গৰম বন্ধত মানে সময় মানে, মই ইমান নাকাতো, বেছিভাগ মই গাঁৱতে যাওঁ, গাঁৱত মই মাছ মাৰোঁ, আৰু নিজৰ তাতে সম্পৰ্কীয় মানুহৰ, লগত মানে, মই থাকিও ভাল পাওঁ, এনে ইমান সময় নাপাওঁ, চহৰ মানে, চহৰত তিতা স্কুল, কলেজ থাকিলে, বাকী আৰু মই, কাবাডী খেলোঁ, ক্ৰিকেট খেলোঁ। বাকী মানে যিমান যি, খে খেল আছে, মই তাতে মানে হিচ্ছা লওঁ এনে, ক'ব গ'লে তুমি কিমান এনজয় কৰা, গানে কিমান ফূৰ্তি কৰা, গৰমৰ বন্ধত?
গৰম বন্ধত, বেছিভাগ ফূৰ্তিয়ে কৰা হয়, কাৰণ আমি বেছি ব্যস্ত নাথাকো, সেই সময়ত নিজৰ কৰি কিনে ফূৰ্তি কৰোঁ, ক'ৰবাত ফুৰিবলৈ যাব পাৰোঁ, নিজৰ প্ৰিয় খাদ্য বনাই কেনেও খাব পাৰোঁ। তুমি কি কি কৰি ভাল পোৱা গৰমৰ বন্ধত?
মই মই যেনেকে ক'লো মই তেতিয়া। মই খেলি ভাল পাওঁ, এতিয়া মই বাকী যদি কওঁ এ খোৱা মানে মই বনাব জানো কিন্তু মানে ইমান ভালকে নাজানো কিন্তু গৰম বন্ধত সেইটো মানে সময় পাওঁ মানে শিকিব কাৰণে। ত' মই মা, মাহঁতৰ পৰাও মানে খোৱা কিবা বস্তু, নতুন বস্তু বনোৱা শিকো। আৰু কিবা কিবি, যিমান মানে এ, শিকিব কিবা এইবোৰ ফুট কি ফূৰ্তিৰ লগত কিবা শিকিব যি মই পাওঁ সেইবোৰো মানে মই এই শিকো। বাকী আৰু ক'ব গ'লে বেছি সময় খেল খেল ধূলাতে বেছি মানে মোৰ মন। গৰম বন্ধত লাগে। বাকি তুমি যদি কোৱা তুমি এ, তুমি গাঁৱত যি যোৱা তুমি তুমি অকলে যোৱা নে তোমাৰ পৰিয়ালো গাঁৱত যায় একেলগে?
মই গাঁৱত মা দেউতাৰ লগতে যাওঁ।
তাতে যাই কেনে বহুত ভাল লাগে আৰু সকলোৱে আমাক আদৰি লয়, বহুত দিনৰ মূৰত যাঁওতো। সেইকাৰণে সকলোৱে গাঁৱৰ মানুহো ভাল পায়, আমাৰো ফু্তি লাগে আৰু এটা। চহৰত যিটো মানুহৰ সম্পৰ্ক নাথাকে, গাঁৱৰ মানুহবোৰতো আহে। ঘৰত চাবলে আহে বা খবৰ ল'বলে আহে। ত' তেনেকুৱা পৰিৱেশ এটাটো সকলোৱে ভাল পায়। সেইকাৰণে গাঁৱত যোৱা হয় আৰু।
হয় হয়, মোৰ উ, মই মোৰ, মোৰ দেউতা নাযায় কিন্তু মা আৰু বাক কি বাৰ লগত যাওঁ আমি। যাই ফেলাই সেই সেই পৰি মানে সেই পৰিৱেশত আমি বৰ খুব ফূ্তি কৰোঁ আৰু অকলে মই য-যাবলে কলে মই অকলে সক্ষম নহয় মানে দূৰলৈ অকলে পাৰিম। চ' মই মাহঁতৰ লগতে যাওঁ বেছিভাগ, কিবা ক'ৰবাত যায়, গাঁৱত যদি যাব থাকে আৰু গে ক'বলৈ গ'লে মই অকলে যোৱাতকে মাহঁতৰ লগত গৈ বেছি ভাল পাওঁ। আৰু মাহঁতে মোক চিনাকিও কৰি দিয়ে, কোনোবা কাষৰ যদি কোনোবা চিনাকি থাকে। বাকী আৰু তুমি গাঁৱত কি কি খোৱা? গাঁৱততো এতিয়া চহৰৰ বস্তুৱে খোৱা নে গাঁৱত কিবা বেলেগ ধৰণকে খোৱা?
গাঁৱত গ'লে আইতাহঁতে বেছিভাগ আ ঢেঁকীয়া শাক বনাই থোৱা তাৰপিছত মাছ বনাই। যিহেতু ওচৰতে খাল খাল বিল আছে তাৰে পৰাই মাছ ধৰি আনে, আৰু পিঠা পনা বেছিকে বনোৱা হয় গাঁৱত। গাঁৱৰ এটা বেলেগ সুকীয়া পৰিৱেশ আছে, সেইটো কাৰণে ভাল লাগে গৈ। তুমি গা
মই ক'ব গ'লে আ, মই অ, মানে তুমি এইটো যে অলপ পুখুৰীৰ কাষতে থাকে। সেইটোটো সত্য় কথা, কাৰণ মই গাঁৱত গ'লে মই নিজে মাছ মাৰোঁোৱেই। আৰু চহৰতো পুখুৰী আকৌ এই ন কি কয় এইবোৰনো নায়েই। চ' গাঁৱত মই যদি যাওঁ মই মাছ মাৰোৱে মানে। এতিয়া মাছ কিন্তু সঁচাকে ক'ব গ'লে মই মাছ এটাও এতালৈ ধৰা নাই। ইতিয়ালৈ মানে কি এটাই ধৰিছিলে সৰু আছিল। খাব পৰাাৰা নাছিলে, মানেতে এৰিয়ে দিলো। কিন্তু, মই কি কওঁ বাকী মানে বাকী মামাহতে আছে সিহঁতে মাছ ধৰি আনে মই খাওঁ সেইবোৰ আৰু বেছিভাগতো চ, তাতে মানে মাছতটো মানে এইটো এটা থাকেই মানে। খাদ্যত মাছ আৰু মাংসও মাংসত আমি খও তাতেও কিন্তু মাছতো মানে বেছি কই খোৱা হয়। বাকি, তুমি গৰম বন্ধ কি কয় ফ্িল্ম চোৱা?
গৰমৰ বন্ধত চোৱা হয় বহুতো চিনেমা। খাই কিনে ভালো লাগে, গাঁৱৰ মানুহ লগত চোৱা হয়, একেলগে আমি গাঁৱৰ মানুহবোৰ বহি কেনে। টিভিৰ ওচৰত চিনেমা চাওঁ, নতুন চিনেমা আহিলেও নাইবা, পুৰণা ৰামায়ণ তেনেকুৱা ধৰণৰ
অ,
অ, আৰু গৰমৰ বনত চিনেমা চোৱা নে?
মই, ক'ব গ'লে এ ঘৰৰ মানুহৰ লগত এ মানে অকলে চোৱাত কে যদি আমি গাঁৱৰ মানে পৰিয়ালৰ লগত চাও, তেতিয়া আৰু বেছি আনন্দ লাগে। এই, মানে চিনেমা চোৱাত। এ, সেইটোয়ে ক'ব বিচাৰিছো মই গাঁৱত গ'লে চিনেমা চোৱা যায়, আৰু যদি, চিনেমাটো ইমান ভাল নাথাকেও কিন্তু একেলগে যে পৰি কি কয় গাও মানে পৰিয়ালৰ লগত চাওঁ তেতিয়া মানে হাজাৰ বেয়া ফিল্মখন হ'লেও মানে ফূৰ্তি লাগে চায় কাৰণ সি, হয় মানে বেয়া হ'লে চিমখনৰ পৰা হাঁহো আমি ভয় লগা একেলগে আমি এনেই কি কয় ভয় খাওঁ, সেইটো কাৰণে মই গাঁৱত গ'লে ফিল্ম চাওঁ। আৰু ভালো লাগে চাই। গ এনে চহৰত অকলে যোৱাতকে বাকী আৰু তুমি কি কৰা আৰু গৰম বন্ধত কিবা যদি সুধিব বিচাৰিছা সুধিব পাৰা!
গৰমৰ বন্ধত মই কিবা যদি নতুন কাম শিকিবলগীয়া থাকে সেইটো শিকিবৰ কাৰণে এটা পাওঁ আৰু!
উম, যেনেকে ক'বা নেকি কি মানে এনেকে শি কি, শিকিব এনেকে পাইছা নে শিকি আছা কেতিয়াবা?
হয়, মই গৰমৰ বন্ধতে বহুতো নতুন, নতুন কথা শিকিছোঁ! অ', যেনে তোমাৰ ধৰা চিলাই কামটো সেইটোতো বেলেগ টাইমত পৰা নহয়ে, গৰমৰ বন্ধত ভালকৈ শিকি লৈছোঁ তাৰপিছত কিবা বেলেগ, বেলেগ নতুন কৰ্চ লৈ কিনে শিকা হয় আৰু সেই টাইমখিনিত! বেলেগ, বেলেগ বস্তু শিক্ষাৰ লগতে জড়িত হওক বা আমাৰ দৈনদিন জীৱনৰ লগতে জড়িত হওক তেনেকুৱা ধৰণৰ বহুতো নতুন, নতুন কথা শি কা, হয়! ত' সেইখিনি সময়ত বহুতো বস্তু শিকা যায়।
ম, উমঁ! মই এনে ক'ব গ'লে ময়ো শিকি ভাল পাওঁ। কিন্তু মই এতিয়ালৈ- আকৌ বিশেষকে শিখা নাই মানে কি কয় মানে সেই কৰ্চ সেইবোৰ কৰিছোঁ। কিন্তু গাঁৱৰ যি বুলি ক'লে চিচ চিলাই সেইবোৰ, সেইবোৰ মই চাইছোঁ কিন্তু শিকিব মনো যায় কিন্তু- বস্তু কি মই- খেলত ইমান মানে গাঁৱত মানে ইমান বস্তু কৰিব থাকে কি মানে সেই- এই শি শিখিব মানে মনে কিন্তু মন গ'লে সময়ে নাপাওঁ। খেল দূৰতে সময়তো গুচি যায়। বাকী মই যদি বে মাছ মৰাটো যেনেকে ক'লোঁ আজিলৈ মই মাছ মৰা- বহুত শিকিলোঁ হ'লেও মাছ এটা ধৰিব নোৱাৰিলোঁ ডাঙৰ। তেতিয়া ক'ব পাৰিছোঁ কেনেে শিকিব মানে প পাইছোও কিন্তু এনেকে বিশেষ- কৈ, কিবা সেনেকে শিকা হোৱা নাই মানে সেনেকে একদম নিজাকে। বাকী কোৰ্চ এইবোৰতো কৰা হৈয়েই চহৰত আৰু এনেও গৰম বন্ধতো কৰোঁ। এতিয়াতো ডাঙৰ হৈছোঁ, এতিয়াতো- এইবোৰ ফূৰ্তি ইমান নহয় এতিয়া কচ কৰ্চতে টাইম যায়। বাকী আৰু সোধা তোমাৰ যি কে সুধিব আছে?
তোমাৰ গৰমৰ বন্ধত- বেছিকে ভাল পোৱা বস্তু কোনটো কৰি মানে ভাল পোৱা তুমি গৰমৰ বন্ধত- যিটো কৰা আৰু বাকী সময় কিন্তু নকৰা তেনেকুৱা কিবা এটা আছে নেকি?
গৰমৰ বন্ধত বেছিকে মই কি কৰি ভাল পাওঁ, বেছিকে মই- ঘৰৰ কামবোৰ কৰি বেছি ভাল পাওঁ আৰু ঘৰৰ কিছুমান কাম থাকে যোনটো মই মানে- মানে শিক্ষা সময় মানে এতিয়া যে কলেজ- স্কুল সময়ত মানে এইবোৰ- টাইম নাপাওঁ কৰিব, কিন্তু মই তাৰমানে ভাত- বিধংকী মই যে বন্ধ পাও কাম কৰিম ত' তেতিয়া মই এইটো সময় পাওঁ গৰম বন্ধত। চ' মই ঘৰৰ কিবা, কিবা মানে ভাবি থৈ দিওঁ ন কি এইটো কাম কৰিমে মই গৰমত। সেই যেনেকে ভাবা কি মই ভাবা কি গৰমত- ভাবা কি স্কুটি- স্কুটি শিকিম বুলি ভাবোঁ, অ' মই গৰম বন্ধতে স্কুটি শিকিছোঁ তোমাৰ এই- ক'ব বিচাৰিছোঁ মই ভাবিয়ে থৈছিলোঁ গৰম বন্ধত শিকিম। সেনেকে মই শিকিলো স্কুটিখন গৰম বন্ধতে চলোৱা। বাকি তুমি সেই গৰম বন্ধত কি কি যে উঠা মানে একে থাকেনে দেৰি দেৰিকৈ ওঠা। অঁ পায় এইটো এ- এ হ'ব দিয়া আৰু আমি এইখিনিয়ে ক'ব বিচাৰিছো? বাকী এইবোৰ আৰু দেৰিকে দিম। ইয়াতে তোমাৰ ঠেএৰ কথাবোৰ শুনি ভাল লাগিল মোৰ।
টেতত